উ
সেয়া নেটৱৰ্কৰ ে মান
অ অকমান অ অলপ প্ৰব্লেম তাকে তাৰপিছত বাকী আহ ভাত বনাম অ তোমালোকৰ হল
নাই বনাবলৈ গৈছেহে
অ', অ', তাৰ পাছত হেৰি এইটো কি বুলি কয়।
বাকী এয়া পঢ়া শুনা কৰি আছানে কি?
অ পঢ়া শুনা কৰি আছো আৰু মাজে মাজে তুমি কি কৰি মানে তুমি এতিয়া কি কৰিছা।
মই এই এতিয়া এনেই গৰম ইমান বহি আছিলো।
নহয়, নহয় মানে তুমি কিবা পঢ়ি -পঢ়া শুনা কৰি আছা।
এনেই এইবিলাক বিয়েট চিয়েটৰ বাবে বে -লাগি আছো আৰু
অ', ভাল, ভাল লাগি থকা থকা ময়ো সেই চৰকাৰী চাকৰিৰ কাৰণে আৰু
অ', অ',
পঢ়ি আছো আৰু
এতিয়া পষ্টবোৰো ওলায়ে আছে নহয়।
অ', এইটো সময় দি ইটোৰ পিছত সেইটো চেণ্ট্ৰেলৰো
চেন্ট্ৰেলৰো ওলাই আছে। আকৌ সেয়া অসম চৰকাৰৰো
উ'ম
একো নাই কৰি থাকা।
অ', সেইটোৱে কি হয় আৰু
কি হয় তাকেই পাবলৈও দিগদাৰ নহয়, কম্পিটিচনো বাঢ়িছে আৰু কম্পিটিটাৰ বোও বাঢ়ি বাঢ়ি গৈয়ে আছে।
অ সেইটোইতো
এতিয়া এনেই কিবা কিবি পঢ়ি আছানে।
-পঢ়ি থকা হয় আৰু মাজে মাজে
বাকী কতো ফুৰিব অ', বাকী ক'তো ফুৰিব কৰিব যোৱা নাই।
ভবা নাই আৰু জুলাইত ভাবিম আৰু যাব লাগে। জুলাইত চবৰে বন্ধন বন্ধু বৰ্গ বিলাকৰো সবৰে চবৰে লৰা ছোৱালি ৰা পাই পৰিয়ালবৰ্গওঁ
আকৌ এতিয়া ইমান গৰম দিছে যাব যাবওঁ নোৱাৰি নহয়।
অ গৰমত যাব নোৱাৰি অলপ ঠাণ্ডা ব বতৰ হ'লে ভাল আৰু বৰষুণ বতৰ ডাৱৰীয়া বতৰত আৰু
উ তোমালোকৰ ফালে বতৰ কেনেকুৱা
আমাৰ ৰ'দেই পুৰা আৰু তোমালোকৰ
ক পৰা ইয়াতো ৰ'দেই ইমান গৰম দিছে বত চাহো নাই
তাকে এই বৰষুণৰ পিছত দিয়া ৰ'দতটো বহুত টান কে ওলাই যায়
টানকে ওলাই আৰু মূৰ বিষ খাই সেইটোতে
অ ওলাই যাব নোৱাৰি একদম ওলাই গলে একে মূৰৰ বিষ ধৰে তাৰ পিছত
এনে উপ ন সু উপন্যাস পঢ়া নে
অ উপন্যাস এটা সময়ত পঢ়িছিলো বহুত এতিয়া অকণমান কমি আহিছে আৰু এতিয়া ধৰা প্ৰান্তিক পঢ়া হয় মাজে মাজে তুমি
মোৰো এতিয়া তেনেকে ইমান উপন্যাস পঢ়া নহয় আগতে পঢ়িছিলো খুব এতিয়া কাৰ কাৰ উপন্যাস পঢ়িছা
মই এনেই মানে এজন এনেকা মানে বিশেষ বুলি নহয় আৰু সকলোৰে ধৰ অ এখন দুখন খনকে সেনেকৈ পঢ়িছোঁ অৰূপা পতংগীয়া হওক তাৰপিছত অনুৰাধা শৰ্মা পূজাৰী বাইদেউ হওক
তেনেকে মোৰো হয় নহলে কাঞ্চন বৰুৱা অ ৰঞ্জু হাজৰিকাৰ ৰঞ্জো হাজৰকা সেই থ্ৰিলাৰ বোৰ অ
অ তেওঁৰ অকমান ৰহস্য
ৰহস্য বোৰ
উম ভাল লাগে ভাল লাগে আহ
বৰুৱাই অসীমত যাৰ হেৰাল সী
অ সেইখন টোতো আৰু একদম প্ৰিয় আৰু সকলোৰে অসমীয়া মানে ন আৰু কয় নহয় আবেগ
নালাগে সেইখন
এখন কিতাপতকে বেছি অ বহুতৰে চাগে সেইখন উপন্যাসেৰে জৰিয়তে হে চাগে মানে উপনয়াসৰ যাত্ৰা আৰম্ভ হৈছে
উম মোৰো সেইখন অ সেইখনেই প্ৰথম স্কুলত থাকোতে নাইনত থাকোতে পঢ়া
অ সেইয়া
আৰু সেইখন যিমান বাৰ পঢ়ি থাকিলেও
আমনি নালাগে অ নতুন নতুন অ সেইখনৰ ওপৰত আচলতে চিনেমা বা হেৰি ওলাব পাৰিলে হয় ৱেব ছিৰিজ
মাজতে থিয়েটাৰত দি দেখাইছিল কাহি হেনেটো আৱাসন থিয়েটাৰত আছিল হ'বলা নাটক হিচাপে কিন্তু নাটকতকে আৰু চিনেমা চুপি বনালে থাকে
সেইটোৱে সেইটোৱে চিনেমা ওম পাৰ্ট পাৰ্ট কে বনালে তেতিয়া কাৰণ ইমান দীঘল উপন্যাস এখন এখন এটা পাৰ্টতে নোৱাৰে ন উম উট কিছুমান উপনাস তেনেকৈ ভাল হ
চলচিত্ৰ ধাৰা ইমান আগুবৰ খ নাই
সেইটোও হয় বাৰু সেইটোও হয় বাৰু কিন্তু সেই সৰুৰ পৰা এনেকে অকমান ট্ৰাই মানে চেষ্টা কৰিলে কৰিলেহে পাৰে এজনক দেখি ইজনে ধৰা কৰোতে কৰোতে তেতিয়া ধৰা উম অসমীয়া চলচিত্ৰ অকমান উন্নত হল হয় আৰু এতিয়াও আগতকে বহুতখিনি হৈছে
আগতকে বহুত খিনি হৈছে মিছন চাইনা ওলোৱাৰ পিছৰ পৰা নহলে মাজত এইটো বন্ধয়ে হৈ গৈছে ছিলকে
অ সেইটোয়েইটো সেইখনৰ পিছৰ পৰা আৰু যত যতীন বৰা ৰবি শৰ্মা তেনে উম এষত এষতকে উলিয়াই ৰা খাই হৈছে আৰু ভালেই সেই তেনেকেই চব উন্নতিতটোও হ'ব ভাব ভাষা আৰু অসমীয়া ভাষাটোৰো
ভাষাৰো উন্নতি হব আৰু মানুহবোৰৰো অকমান অ অসমীয়া কোৱা বহুত কমিছে, আৰু মানুহে কিছুমানে আজিকালি নি নিজৰ ভাষাটো ক'বলৈ বেয়া পায়।
অ কিছুমান আকৌ মাক-বাপেকেও গৌৰৱ কৰে যে আমাৰ ই মানে ইংৰাজীহে জানে, অসমীয়া নাজানে এনেকে বুলি কিন্তু এইটো আৰু গৰ্ব কৰিব লগা কথা নহয়। এইেইটো আচলতে নিজৰ মাত মৃভাষা নাজাতো বেয়া কথা আৰু।
জানিব লাগে, নিজৰ ভাষাটো বাকীবোৰ জানক কথা নাই। কিন্তু নি নিজ ভাষাতটো জানিব লাগে।
সেইটোৱে-সেইটোৱে। বাকী যিমান ভাষা আয়ত্ব কৰিলেও ভালেই নিজ নিজৰ কাৰণে কিন্তু সেইবুলি নিজৰ পাহৰি যাব নালাগে অ সেইটোৱোটো। যিমান যুগ পৰিবৰ্তন হৈছে মানুহ বিলাকো তেনেকে পাৰ ভাতৰ লগত এতিয়া চাগে চয়াবিন বনাম বুলি ভাবিছো আৰু। তোমালোকৰ মাছ, মাংস কিবা আছে
নাই আমাৰো ইয় ভাত দালি ভাজি ইমান গৰমত খাবলৈও মন নাযায় নহয়।
অহ' জ্বলা মা মছলা এইবিলাক খাবলৈ মন নাযায় সেইটয়ে-সেইটয়ে কথা। থেকেৰা কি তুমি ফুৰা
নাই-নাই এতিয়াতো নাই ভাবা। জুলাই মানত যাম আৰু।
উম' এনেই তুমি অসমৰ বা অসমৰ বাহিৰত কৰ'বাত গৈছ নে তেনেকে?
অসমৰ বাহিৰলৈ গৈছো বাৰু। কলিকতা, টা, দিল্লী, উৰিষ্যা। এতিয়া নহয় বহুত বস্তু সব হ'ল আৰু।
অ' যিয়ে নহওক আৰু ন সেইটো এটা অভিজ্ঞতা
অ' তাৰ অভিগ কটা।
উম',
আৰু এতিয়া কিবা অ
উ নাই নাই অ নিমিলেগে সেইটোৱে সেইটোৱে ময়ো সেই তেনেকে উম একদম হেৰিয়াৰ পৰা উ শিৱসাগৰ ফুৰিছো এইফালে তাৰপিছত তাততো ধুনীয়া আহোম যুগৰ একদম উম গোটেইখিনি সেয়াাতো মানুহে চাব লগগীয়া তাৰপিছত তেজপুৰ এখন বহুত সুন্দৰ ঠাই তেজপুৰতো বিভিন্ন জেগা ফুৰা হৈছে বাৰু তাৰপিছত মাজুলীহে যোৱা
মাজুলি মোৰো যোৱা হোৱা নাই
তাকে আৰু গুৱাহাটীৰো বহুতখিনি
আৰু গুৱাহাটীত এতিয়া বহুত বস্তু
অ স্মৃতি্ম বাৰ হওক অতৰাধিকা হওক বিভিন্ন উৰণীয়া সেতুবিলাকো হেৰিয়াৰ নামতো বনাইছা অ সেইটো হয় এনেকুৱা বিভিন্ন ধৰণৰ
আৰু গুৱাহাটীত চাবলগীয়াও বহুত আছে নহয় মন্দিৰেই হওক বা বেলেগ কিবাই হওক
তাকে আৰু বাকী
অ মইয়ো কৰা হয়ে বাৰু যোগা
কৰি থাকিব লাগে নিজৰ কাৰণে ভাল নহলে আজিকালি যিহে বেমাৰে পায় অকমানতে কিবা এটা হ'লেই বেমাৰ
অ আৰু আজিকালি আৰু মহিলাজনিত বেমাৰ বোৰৰ
উম সেইবোৰতো আছে বেছি আৰু আগতে যদি মানুহৰ অলপ ডাঙৰ পৰা হৈছিলে আজিকালি সৰুৰ পৰা ইটো সিটোকে কিবা এটা নহয় কিবা এটা বেমাৰ হ'বই
সেইটোয়ে খোৱা বোৱাৰো পৰিৱৰ্তন
খোৱা-বোৱা আৰু আৰু চব সাৰ দিয়া বস্তু
সাৰ দিয়া আৰু পেকেটিং উম আৰু পেকেটিং আগতে ধৰক আমাৰ সৰুকালত ইমান তোমাৰ নাছিলে সেইবোৰ ডাঙৰ হোৱা
ডাঙৰ হোৱাৰ পৰা অ', আৰু ফাষ্ট ফুড বেছিকে খালে কি তেল কি মছলা দিয়ে তাৰো ঠিক নাই, একে খিনি তেলতে ভাজি ভাজি তিনি চাৰি দিন একে খিনি শেষ নোহোৱালৈকে সেইখিনিতেই ভাজি থাক
ভাজি থাকে সেইটো কাৰণে। তাতে দি দিয়ে অ', সেইটো কাৰণে মানুহৰ আজিকালি বিভিন্ন বেম বেমাৰ সৰু পৰাাই হৈ যায় আৰু, আগৰ দিনত সেইবোৰ একো মানে
বেমাৰে নাই আৰু চব ফ্ৰেচ বস্তু খাইছিল যে
উম ঘৰতে কৰা, উম এতিয়া খেতি কৰা বাদেই দিছে, ধান খেতি নকৰাই হ'ল। কৰিলেও আধি দিয়ে আজিকালি কৰা নহয় তেনেকুৱা আৰু। মাটিও কম মি আহিছে
ফালে ঘৰেই
ঘৰে ঘৰ অ', ‌ সেইটোয়ে ফ্লেট সমূহ বনোৱা হৈ
উম, ফ্লেট বনোৱা, মাটি কিনাৰ কিবা কোনোবাই ইণ্ডাষ্ট্ৰি খুলিব, কিবা খুলিব
উম, এফালে যেনেকে উন্নত হৈছে, সেফালে তেনেকে পৰিৱেশৰো ওপৰতো প্ৰভাৱ পৰিছে সেইটো কাৰণে গৰম বাঢ়ি গৈ আছে।
ঠিকে আছে দিয়া ন?
অ', অ', ঠিক আছ তেতিয়া ন উম।